হেল্ল' হেল্ল'
ত পছ
শুনিছানে নাই অ'
শুনিছ
শুনিছো অ'।
অ সেইটো হেৰি হৈ আছিলে মানে
অ তাকেটো,
শুনা পোৱা নাছিলো।
উম' উম ৰূপতে বনাবলৈ কৈছে ভাত নোখোৱাই চাগৈ আজি।
কেনে তাকেতো
উম গৈছে দিছে
কবা
মেছেজ দি পেলাই কৈছে বনাবা বুলি।
উম, চবৰে আশা ভাঙি গ'ল। উম। ইমান দিন নোখোৱাকৈ থাকি আৰু
তাকেতো। বৰষুণ তাত দিয়ে আছে নি?
বৰষুণ তাত দিয়ে আছে নি?
এতিয়া কি বা হ'ল!
সেইটো কোনোবা এটা চাইডে পুৰা একদম বোকা হৈ আছে, ইফালে আকৌ নাই।
অ'।
কোনোবা পাহাৰ এখনত দেখোঁ, দেখোঁ ফালৰ পৰা যোনখন দেখি আৰু বঙাঘৰ চাইডে চাগৈ। দি আছে।
ব পোৱা নাই।
উম। কাম নাই নেকি এতিয়া তোৰ?
আছে, চোৱাই নাই বা খোলাই নাই মানে কাৰেণ্টটো গুচি গ'ল যে।
অ', অ', অ', আহিলে নাছিল ব, অ', ছাৰ আছে নাই?
ছাৰ নাই, ছাৰ এইটো কি, আহিব আৰু লাহেকে দেৰিকে চেটাৰডে যে উম'।
উম।
দীপচিখা বা তেতেলী খালে হৈ গ'ল।
হৈ গ'ল! মই কৈছিলোঁ নহয় হৈ যাব বুলি। হেল্ল'!
কি কৈছে?
যিমান বাৰ ফৰ্চফুলি হোৱা টাইপ হৈছে মানে।
উম, ক'ৰ পা কিনিছ তেতলী?
হেৰি, ফ্লিপকাৰ্ট মিনিটচ। মইও ল'ম ৰহ। ভাল আছিলে খাবলে, ওৱান ফিফটি নে কিবা। নে এটা ডাঙৰ বক্স মানে, আধা কেজি নেকি? অ', অ'। আধা কেজি নে টু-ফিফটি গ্ৰাম, কিবা এটা হ'ব চাগে!
অ', অ'। ভালে দেখোন, এইটো খাই ল'লে তেঁতেলী খালে এনেও হ'বই কাৰণ টেঙা ন, টেঙা-মিঠা টাইপৰ। কাৰণে ভাল, মাজে, মাজে মাতটো নাহে তোৰ ভাগৰ।
শুনিছ?
শুনি আছোঁ অ' নহয়, মাজে, মাজে কিবা মানে এনে হৈ যায়।
উম, গীতাশ্ৰীৰ নতুন টাস্ক অহা
আ'?
গীতাশ্ৰী ভাগৰ নতুন টাস্ক নহা হ'ল বুলি কৈছে, নও নিউ টাস্ক।
নও নিউ টাস্ক মাত্নে তাই ত্ৰিশটা হৈ গ'ল নেকি?
ত্ৰিশটা হৈ গ'ল, কিন্তু পেমেণ্ট অপচনটো অহা নাই বোলে।
অ', ত্ৰিশটা হৈ গ'ল কাৰণে নতুন টাস্ক নাই, ত্ৰিশটা বুলিহে দিছিলে অকল।
হয়, কিন্তু মানে পেমেণ্ট অপচনটো অহা নাই এতিয়ালৈকে।
অ' তেনে মোৰ নিচিনাকে অহা নাই নেকি?
অ' তোৰ নিচিনাকে অহা নাই।
মোৰ বাচ অকল হেৰিটোহে অহা নাই। মানে কি বুলি কয়? অ'এড বেংক একাউণ্ট, এড ইউ পি আই সেইবিলাকে অহা নাই, বাকীতো মোৰ আহি আছে।
হা?
মানে মোৰ বোলো এড একাউন্ট, এড ইউ পি আই সেইকেইটাহে অহা নাই। এনে পেমেন্ট বুলি টো ওলাই থাকে, সেইটো কৈছো।
অ' সেইটো তাইৰো আহিছে, সেইটোয়ে অহা নাই মানে সেইটো কথাই কৈছোঁ মই। সেইটোয়ে অহা নাই, ঠিক কৰিবলৈ টাইম লাগিব চাগে। এনেও মানে এপটোত প্ৰব্লেমো দি আছে ন।
হৈ গ'ল ন তাইৰ?
উম, ত্ৰিশটা হ'ল কিন্তু অহা নাই বুলি কৈছে আৰু নাই মানে।
অ' আৰু টাস্ক নাই আৰু।
নাই বুলি কৈছে। তই তাই মাকলৈ ফোন লগাই দিবি, তাইক কথা পাতিব দিবি। তাইৰটো হৈ গ'ল ন।
মোৰটো আঠাইশটা হ'লেই, আৰু দুটাহে লাগে।
অ' তেতিয়াহলে?
উম।
আৰু দুটা কৰি দিলে, এটা পূজাক যদি পাৰ কৰি দিলে। নহ'লে মোক হ'লেও কৰিব পাৰ। যদি মোলে ইমান লাগিব জানো পিছে?
অ' নহয়, এতিয়া বোলো টাস্ক যদি নাথাকে, তেতিয়া মোলেও ফোন তাল-তাইলেটো ফোন যাব চাগে, নে নাযায়?
যাব চাগে, ট্ৰাই কৰি চাবিচোন। অ' কৰাটোহে নেযাব অ' হ'ব পাৰে।
তেনেকুৱাই।
হুম। সেইটোতো হেৰি কৰিব পাৰে।
উম, বিগ বাস্কেটত থাৰ্টি এটা আছে।
উম।
থাৰ্টি, থাৰ্টি। শুনিছ? হেল্ল হেল্ল শুইছেনে? নালাগে নলগে। লাগিব নেকি? হেল্ল হেল্ল' হেল্ল' হেল্ল'